কি কৰিছা?
উম, শুই আছিলোঁ এতিয়া আকৌ বহি দিছোঁ। তুমি?
হু?
আহানে?
কি কৈছা?
মই শুৱ লৈছো বোলো।
মা হত
মাহত শুলে চাগে।
শুলে?
সময় হ'ল
হুম
সময়ো হ'ল নহয় এতিয়া।
আঠটা বাজি পাৰ হ'ল।
আৰু তুমি চোৱাই নাছিলা সময়।
নাই।
উম। ভাত কিহেৰে খালা।
ভাত, পটল, আলু ভাজি, দালি।
উম উম। ত মই পটলৰ গছজোপা আজিলৈকে দেখা নাই
মইও দেখা নাই।
কেনেকে লতাতে লাগে নে গছতে লাগে দেখা নাই মই।
মই সেইটো মই ভিডিঅত চাব লাগিব ৰবা, উঠনি মই হেৰি এই ব্ৰইলাৰ বনোৱাৰ প্ৰচেছ আছিলো তাৰ পৰা নেটয়ে অ'ফ হৈ থাকিলে।
কি ব্ৰইলাৰ বনাব প্ৰচেছ?
ব্ৰইলাৰ কেনেকে মানে বনায়
মানে, জন্ম দিয়ে
অঁ অঁ।
অঁ মোৰ, প্ৰথম ভাবিছোঁ মোক খোৱা বোলো ই খাবলৈ বনাবলৈ শিকিব লাগেনে ব্ৰইলাৰ
নহয় -নহয় -নয় ব্ৰইলাৰ মাংসটো কেনেকে বনাই মানে মাংসটো নহয় যোনটো মুৰ্গীটো
পোৱালিতো।
পোৱালিটো অঁ।
মাকে ডিম পাৰে ছত পোৱালিটো মেচিনত থোৱা পোৱালি ওলাই যায়।
ধেৎ তেৰিকা মানে তোমাৰ কি হয় উ ডিমকেইটা মানে মাকৰ লগত উমনি নিদিয়ে ন?
নিদিয়ে মেচিনত দি
অঁ অঁ।
যিটো মাক বিলাকৰ লগত দিলে তোমাৰ এমাহ পঁচিছ দিন লাগে পোৱালি হওঁতে।
উম।
সেইটো পোৱালি সিহঁতৰ দুদিন তিন দিনতে ওলাই যায় মেচি
সেইটো মানে হি হি হিট দি পেলাই বনাই
অ' যিমান এটা টেম্পৰেচাৰ থাকে সেইটোত দি দিলে তোমাৰ তিনিদিন চাৰিদিনত হৈ যায়, তিনিদিন চাৰিদিন নালাগে নেকি মই নাজানোঁ। কিন্তু সিমান দিনেই লাগিব হায়েষ্ট।
ব্রইলাৰ মুৰ্গী যদি কম টেম্পৰেচাৰত ৰখা হয় মৰি থাকিব ন'?
অ' পত মানে পোৱালি হোৱাৰ পিছত
উম।
সিহঁত চাগে দুদিনমান গৰম কে সেইয়াই তিনিদিনমানত সেয়া আহে সিহঁত ফাৰ্মলৈ আহিয়ে যায়
নাই- নাই -নাই ফাৰ্মৰ কথা কৈছো ফাৰ্মাৰ
অঁ ফাৰ্মত তোমাৰ, বহুত ঠাণ্ডা কেইদিনত যে
এই ৰঙালাইট লব লাগে ন?
ৰঙালাইট নহয় ৰঙালাইট লগাব লাগেই প্ৰথমমুখীৰ দিনা। মানে তোমাৰ গৰমকেইদিনত তোমাৰ ৰঙা লাইট লগাব লাগে।
উম
একেবাৰে তলত প্ৰথম কেইদিনা ৰাখিব লাগে।
উম
তাৰপিছত অলপ দিনৰ পিছত ওপৰলৈ উঠাই দিয়ে।
উম
বহুত ঠাণ্ডাত কি কৰে তোমাৰ এই গেছত লগোৱা মেচিন এটা পায়
উম
সেই তেনেকে আমাৰ গেছ অন কৰোঁতে যে যেনেকে চিলিণ্ডাৰৰ পৰা কানেক্ট কানেক্ট হৈ থাকে।
উম
সেইটো তেনেকে সেইটো মেচিনো হৈ থাকে সেইটো একেই গেছ-গেছ যেনেকে অন হয় তেনেকেই হয়।
উম
তাৰপিছত তাৰপা জুইৰ ভাপ এটা ওলাই থাকে গৰম।
উম
সেইটো লাইটৰ নিচিনাকে মানে এই আমাৰ যে বিয়া বিলাকত যে ছাতি বিলাক যে ছাতিৰ নিচিনাকে থাকে সেইটো।
উম
দুই ফালৰ পৰা দি থোৱা না মাজত পোৱালি খিনি থাকে গৰম হৈ থাকে।
অ'
উম ব্ৰইলাৰ পুহিলে বহুত কষ্ট এই দানাএনি‌ টাইম দিয়ে থাকিব লাগে হয়নে।
অ' সৰুতে তোমাৰ ভাল সৰুতে তুমি প্ৰথম আনোতে পেপাৰ পাৰি থোৱা থাকে যে
উম
সিহঁতক এইটো নহয় ভুচি। ভুচিৰ ওপৰত সিহঁতক সৰু পোৱালি দুখ পাব ন'। সেইটো কাৰণে ভুচিৰ ওপৰত পেপাৰ পাৰি দিয়ে। পেপাৰৰ নেখায়। সেইটো গৰম হৈ থাকিবৰ কাৰণে দিয়ে।
অ'-অ'
তাৰপিছত তাৰ ওপৰতে ছটিয়াই দিয়ে তিনিদিনমান তেনেকে দিয়ে তিনিদিন চাৰিদিন মান। তাৰ পিছত সিহঁতৰ সৰু সৰু বাচন থাকে মানে সিহঁতে ঢুকি পোৱাকে আৰু তিনদিন চাৰিদিন সিহঁত কিমান ডাঙৰ হ'ব। এটা আইডিয়া এটা থাকেতো বনোৱা বিলাকৰ।
উম-উম
তাৰপিছত সেই বাচনত দিয়ে সৰুতে ভাল কম কমকে দিব লাগে যে।
উম
ডাঙৰ হোৱাৰ পিছত যেতিয়া এক কেজি আধা কেজি আধা কেজিমান হ'ল। তেতিয়া যিকেইটা পানী বাচন দিয়ে নহয় দানা ভালে তুমি কম কমকৈ নিও দিব পাৰি।
উম
দানাকিটা মানে আই এটা ষ্টাইল থাকে ওলটোৱা
উম
সেইটো চবেই নাজানে আমাৰ কি হয় ভাইটিয়েহঁতে জানে। ধুনুয়েটো নোজানেই গোবৰ সেইবিলাক মই জানোঁ মানে মই উলটাব জানোঁ কিন্তু ভাইটিয়ে কৰা প্ৰচেছটো নাজানোঁ।
অ'
সেইটো কাৰণে কি হয় মই এই তোমাৰ হাতত থৈ লঁও যে। থৈ পেলাই ওলটাও হাতটো ক'লা হৈ যায়।
কষ্ট আছে
খুলাতে শেষ হৈ যায় এই এইবোৰ বস্তু
এৰি ব্ৰইলাৰক যদি হেৰি খোৱা হয় এইবোৰ চাউল তাউল কিবা কিবি নাখায় ন
খাব কিন্তু ডাঙৰ নহয় সেই ভিটামিন খিনি প্ৰটিন খিনি কত পাব
ডা ডাঙৰ লগত থাকি আচে অ ডাঙৰ নহলে ক'ত পইচা পাব
অহ যিমান ডাঙৰ হ'ব সিমান পইচা ন ৱেটৰ লগত
অ ৱেত থাকিলে অহ
যিমান নমৰাকে থাকিব যিমান সোপা থাকিব
এই ব্ৰইলাৰ কোম্পানীৰ চুপাৰভাইজাৰ আহি পেলাই জোখ জোখি নিয়ে ন
এইটো এলেছ নাম এলেচ বুলি থাকে
অ অ
সিহঁতে সদায়ে চাবলে পোৱালি খিনি কেনেকুৱা হৈ আছে দানা পানী ঠিকেই আছেনে নাই
তাৰপিছত কেনেকে কি কৰিব লাগে কয়
উ মানে গাইডেন্স দিয়ে আৰু
গাইডেন্স দিয়ে আকৌ পোৱালী ছোৱালী যদি মৰে
উম
বুকু চুকু বিলাক ফালি মেলি চাই কি কাৰণে মৰিলে তাপা
কি কি কিছুমান এলেজ মানে এই পেক থাকে নে দুটা তিনটা মানে এনে মৰিলেও মানে হেৰি এ হেৰি কৰি দিয়ে আৰু ন মৰি যাম মানে মৰিলে বুলি হেৰি কৰি দিয়ে আৰু দু দুটামান এনে ৰাখি থৈ যায় চাগে কিছুমান
অ ৰখাবিলাক এই তোমাৰ লেংবাৰ্ড বুলি কয় যে যোনবিলাক ভৰি হাত বেকা খোজ চোজ কাঢ়িব নোৱাৰে তেনেকুৱা থাকে যে
উম
সেইবিলাক মানে চব কেতিয়াবা চব নিয়ে যদি তোমাৰ যোনবাৰ তোমাৰ ৰিজাল্ট বেয়া হল সেইবাৰতো সিহঁতৰ মিলাব লাগিব সেইটো কাৰণে বেয়া চেয়া চব লৈ যায়
উম
যোনবাৰ ৰিজাল্ট ভাল হয় সেইবাৰ লেংবাৰবিলাক এই ভৰি চৰি ভঙাবিলাক থৈ যায়
ব ব্ৰইলাৰ কোম্পানীৰো মানে ঢেৰ কোম্পানী কোম্পানী আছে ন
অ প্ৰিমিয়াম আছে প্ৰিমিয়ামটো চবতকে ওপৰত
অ তাৰে যোনবিলাক চাকৰি কৰে সেইবিলাকতো ভাল দাৰমহা পাই চাগে
পায় দেই ভালেমানেই পায়
অ এই তুমি যে কৈছিলা ধ ধুনুবাৰ হেৰি গিৰিয়েক মানে হব লগীয়া, কি কি কিবা কৰে নেকি ন তেনেকুৱা?
সি মেনেজাৰ
ব্ৰইলা হেৰিয়ৰ মানে কোম্পানী।
অ পোৱালি নিদিওঁ বুলি।
অ।
হুম
আমাকতো নাই দিয়ে নাই দিয়া জেঠাই সহঁতকো নাই দিয়া
কেলে
ৰিজাল্ট বেয়া হৈছিলে এবাৰটো কাৰণে
মানে এ মেনেজাৰ মানে কোন কোন ক হেৰিয়ৰ চাই মানে ডিষ্ট্ৰিক্টৰ টিক চাইনা কি ক জেগা থাকে।
জেগা থাকে।
কোনটো জেগাৰ চাই বা
সি লখিমপুৰ মানৰ ফালৰ পা।
অ।
এতিয়া গহপুৰ গহপুৰৰ এৰিয়াটো চাই অহ।
মানে দৰমহা ভালে দিয়ে চাগে?
পায় দৰমহা।
আৰু ঘূৰাবও পাতিবলে নি থাকে ন।
অ খুব ঘূৰে নিয়ে। তুমি কেনে গম পালে সেইটো।
শুনিছো মই মিটিং চিটিং হৈ থাকে ন য'ত ত'ত।
অ বহুত দূৰ আৰু সিহতৰ মানে। এনেইতো আমাক শুনাত লাগে ন ব্ৰইলাৰ কোম্পানী কিনো ইমান চাগে ডাঙৰ কোম্পেনীৰ নিচিনা তেনেকুৱা।
উম।
কিন্তু নহয়, ট্ৰিপত নিয়ে এদিনৰ কাৰণে নহয়।
উম।
তিনিদিন চাৰিদিনৰ কাৰণে দূৰ দূৰ জেগা। সিহঁতে ৰিজৰ্ট বিলাক হোটেল তেনেকে লৈ লয়। থাকিবলে মানে যে পইচা নেপালে ইমান সূপা ল'ব পাৰিব নেকি? আৰু তেনেকে নিব নেকি সিহঁতে সেই কোম্পেনী ফাল পা?
তাকে বায়দাটা এখন দি তেনেকে কুম্পো এটা কোম্পানী এটাতে
মই ভালকে ব্ৰইলাৰ কোম্পানী এটা মানে একো নহলেও তেনেকুৱা এইবিলাকৰ ডাইৰেক্ট পাই যাওঁ প'ষ্ট নহয়।
গম পাইছো গম পাইছো।
এলে এলেচটো প্ৰথম তুমি হ'ব লাগিব যদি হোৱা। এলেচটো হ'ল সদায় সদায় গৈ পেলাই তুমি কা- এটা ভাল এলেচ বিলাকৰ সিহঁতে জল্দি যদি ৰাতিপুৱা চাই দিয়ে।
উম উম।
তেন্তে দিনটোলে আজৰি।
এটা কাম কৰিব লাগিব। যদি পাই যাওঁ তেতিয়া আৰু ট্ৰিপত গৈ নিয়ে থাকিব আৰু।
অ ত্ৰিপৰ ধাণ্ডা মাৰিছা?
উম হো হো হা।
ট্ৰিপৰ ধান্দা মাৰিছ?
নহয় ফ্ৰী কে।
ফ্ৰীকে হ'লেও ট্টিপৰ ধান্দা কৰিছাঁ।
তাত হোমা হুম যাবই লাগিব মিটিং চিটিংত।
নেলাগে, এটা এপ্লিকেশন দি দিলে হল। মেনেজাৰৰ লগত পাতিলে নগ'লেও হ'ব তাত।
নাই মই যাব নোৱাৰো আৰু ন। যদি তাত।
ফেমিলিও লৈ যাব পাৰে নহয় তাত চিন্তা নাই।
অ হ'ব তেতিয়া হ'লে যদি মোক অকলে পঠিয়াই তেতিয়া
তেতিয়া আমি এপ্লিকেশ্যন এখন দি দিম অসুস্থ বুলি৷
অ-অ তুমিয়ে লিখি পেলাই চেণ্ড কৰিবা মোৰ পৰা৷
অ যে ছাৰ বহুত অসুস্থ
উম।
আমাৰ এনেকে ট্ৰিপটো এটেণ্ড কৰিব নোৱাৰিব।
উম। তাৰ পৰা এই তুমি এটা মিম এটা এতিয়া নোতকে মিমটো বনাইছে এইটো চাই শুনিছানে?
কি?
কিয় অহা নাই তুমি? বাৰে বাৰে এই যে অখিবও কয় যে।
অ হ-হ। এইটো যে উল্টা পুল্টা বহুতৰ লগত মিলাই দিছে।
তু-তু-তু তুমি মোক ধেমালি বুলি ভাবিছা নেকি?
অ এই ৰ'দটোক মই প পোৱাটো ৰ'দৰ আছিলে।
অ কিহ কিহৰ কাৰণে তুমি অহা নাই
কিন্তু মই পুৰাকে চোৱা নাই দেই৷
এই মানে ঠিকাদাৰক ফোন কৰি দম তাৰ মানে
কিবা ৰাস্তা চাস্তা কিবা আছিলে নেকি আচলিটো?
কিবা প্ৰজেক্টৰ অ সেই এওৰ সমষ্টিৰে৷
উম
সেই সি যি কথা কয় মানে এণ্টাৰটেইনমেন্ট এটা পায় মানে মানুহে৷
সি যে সিহঁতে যে যুদ্ধটো মানে কাৰ-কাৰ লগত এইটো ৰূপজ্যোতি কুৰ্মীৰ লগত৷ ৰূপজ্যোতি নহয় হিমন্ত বিশ্বৰ লগত৷
কেতিয়া?
চুপতি যে লাগিছিলে দুদিনমানৰ আগতে৷
আৰু ৰূপজ্যোতি কুৰ্মী কুৰ্মীৰ লগত লাগিছিলে৷
ৰূপজ্যোতি কুৰ্মীৰ লগত লাগিয়ে থাকে৷
এইটো যে লাগিছিলে হেৰি এ এইটো কি উ মি - মি - মি মিয়া মাইকী এনেকে সাবতি ধৰে নে বাৰু!
অ
ই চি - চি - চি এইবোৰ চাবলৈ মই জীয়াই আছিলো অধ্য
এ ৰূপজ্যোতি কুৰ্মীৰ মই মুখখন এনেই কিবা এটা কলে মোৰ হাঁহি উঠে৷
হাঁহি দিয়ে যে ই সি-সি এনেকে
আৰু মানে মানুহটো কিবা কমেডিয়ান টাইপৰ৷
হিমন্ত বিশ্ব লগত লাগিছিলে অ তেতিয়া সি কৈছিলে অখিল গগৈয়ে হেৰি কি টো মই চুমা অ কি টো চুমাটো কোন আছিলে চুমা হেৰি আছিলে ন?
এ অখিল গগৈ৷
অখিল গগৈ আছিলে অ হিমন্ত বিশ্বয়ে কৈছিলে কৈছিলে হ'বলা মই চুমা বাবাৰ লগত কথা নাপাতো নে কি!
এইটো হেৰিয়ে কৈছিলে লুৰিনজ্যোতি
ৰূপ-ৰূপ ৰূপজ্যোতি কুৰ্মীয়ে ন, এই তেন্তে হিমন্ত বিশ্বৰ কিবা বেলেগ লাগিছিলে ভালকে লাগিছিলে সেইটো৷
অ ঘৈনীয়েকলৈ লাগিছিলে নেকি! আৰু এই আৰু এটা মিনিষ্টাৰ আছে মই তাকে হজম নহয় কিবা৷ এ হেৰি এ পিজুচ হাজৰিকা
অ চব মই